অ' শুনিছা এনে বহি আছিলো তুমি
ময়ো এনেই বহি আছোঁ
উম ভাত নাই খোৱা মোৰ এই ফুচকা খাবলৈ মন গৈ আছিলে ফুচকা চুচকাে বনাই পেলাই খাই পেলাই উঠিছো হে।
উম ছিল নেকি
উম, ঘৰতে বনাইছো আৰু বাহিৰত খোৱাকে ঘৰত বনাই পেলাই খোৱাই ভাল।
বস্তু পেলাই উপপকাৰহে কৰে ঘৰ বনাই খুৱাই ভাল কিহে বনায় কেনেকৈ বনায় কেনে জানিবা
সেইটো সেননাখন মানে এটা ৰৰিলত দেখিলো ইনষ্টাগ্ৰামত তোমাৰ ক নলাৰ পাই নে কিবা সেইদিনাখনোৰ বাহিৰত খাবলৈ মন য কৰিব বিহে লাগে য
ই আৰু ৰিলত যি দেখাই তুমি মৰি যাবা আৰু।
সেইকাৰণে আৰু পাপাই আনি দিছিলে আৰু সেই পাপৰটো পাপ ওপৰতো আলুটো আৰু তেতেলী পানীটোহে আৰু ন কি।
অ' কি তাউনৰ পা আনিছিলা
অ', পাপাই আগতেই আনি দিছিলে এটা মাজে সময়ে বনাই আছো দুবাৰ মমান ল আৰু আছে এতিয়া এঘাৰ হৈ যায় নহয় এইটো
অকলে অকলে খাইছা ন
এ মাক বহাই পৰা মাক খাবা না কাৰে মাহ স পেলাক কেইামান খালে বাকী এগালে মই মাৰিলো
উম আমাকতো মাতিব পাৰিলা হয়।
আহিবা পাৰিলা হয় মাতিবনো কিয় লাগে
হয়নে এতিয়া ভাত। খোৱা টাইমত খোজকাঢ়া যায় ভাত কেতিয়া খাবা
ভাত খাম আৰু ভাইটি আহক স্কুলৰ পৰা ভাইটি আহিলে খাবলৈ নাপাম সেইটো কাৰণে।
ই অ কি
অ' হেনা মানে মই এনেই ইমান মাথা দেখা নাছিলো আছিলে ন পৰহি পৰহি পাপা আৰু মানে ভাইটি স্কুলৰ পৰা আনোতে খাই মচোন মোৰ কাৰণে অনা নাই মোৰ উঠিল তাতে চুটো তাৰ পিছত মি ভাবি আছো কালি বনাইাই কালি এলাহ লাগিলে গা আলু বেচা আ গাটো ভাল হৈচে এতিয়া আকৌ পতাপত বনাই খাই লৈছো
অ', নাহা আগতে ন
অ' মায়ে কৈছে তই তাক অহাৰ লগে লগে এয়া নুশুনাবি বোলে।
অ' এনে ভালে নে মাহঁতৰ অ' পঢ়া পাতি ভালকে চলি আছে
পঢ়া তোমাৰ এই ষ্টাৰ্ট হোৱাইে নাই কলে আগষ্টৰ পৰা হ'বহে
অ', শুনিছো আগষ্টৰ পৰা হ'ব ন ডিগ্ৰীটো
অ', এতিয়া জানো কেই তাৰিখৰ পৰা হয় এক তাৰিখৰ পৰাই হয় নে তি তিৰ পৰাই মানে এক তাৰিখতটো কি হয় তোমাৰ শনিবাৰ কৰি গল যে
উম সেইটো হয় একেবাৰে সোমবাৰৰ পৰা যাবা আৰু
কিন্তু মানে প্ৰথম দিনটো মানে গ'লে মানে বেছি ভাল হয় নতিয়া চিনাকিটো মানে হৈ যায় যে কেনেকুৱা কি হয় মই কলেজ গৈয়ে পোৱা নাই আজিলৈকে
অ' তোমাৰালোকৰ তাত বন্ধুও লৈছা নে তুমি অকলে লৈছা
অ' লৈ বধ কিন্তু মান মই যি মেজাৰ লৈছো যোনটো চাবেক মানে বেলেগ অ মাইনৰ আৰু এম আইল লোৱা তত লৈছে আৰু এজনীয়ে পিছতে তোমাৰ হেইটোত নাই লোৱা আৰু মেজৰটোত
কিহঁত নেজৰ লৈছা? হয় নেকি?
উম।
যিটো, মোৰো আছিলে কিন্তু টান হ'ব, চাবা অলপ পঢ়িবা।
পঢ়িব লাগিব মানে, হিষ্ট্ৰীটো ভাল লাগে কাৰণেহে লৈছোঁ।
অ', মোৰো ভাল লাগে কাৰণে মই লৈছিলোঁ। কিন্তু মেজৰত লৈছোঁতো, মানে বহুত পঢ়িব লাগিব।
উপায় নাই আৰু, পঢ়িব লাগিবই আৰু
সেয়াই, যিকোনো ছাবজেক্টে হওক, পঢ়িব লাগিবই, তেতিয়াহে পাছ কৰিব
উম, মই সেইটো ভয় খাই আছিলোঁ, তোমাৰ এডমিচনটো লৈ পেলাই আহিলোঁ, তাৰ পিছত ঘৰ অ', হ'ল, অসমীয়াত পেপাৰ আহিলেতো মইতো পঢ়িব নোৱাৰিম, মই কি কৰিম এতিয়া, আকৌ গুগলত চাৰ্চছাৰছ মাৰিছো, অসমীয়াত আহিব নেকি, এনেকৈছে নাহে, নাই দুটা ছাবজক্ট অসমীয়াত আহিব, ইংলিছত আহিব অসমীয়া যেনে তেনে
অ', যি মানে হিষ্ট্ৰিটো, তুমি ইংলিছতো লিখিব, পাৰা অসমতো লিখিব পাৰা।
ইংলিছতে থাকিব, সেইটো অসমীয়াতটো নাই কৃষ্ণ আৰু ভাই। বহুত দূৰত মোৰ, লিখিবতো বহুত দূৰ।
দিয়াম নেকি।
অ, ইংলিছ মিডিয়ামে, আৰু মানে ইয়াত নাছিলো যে, মই তোমাৰ কেতিয়া মই ফৰলে পাওঁতে, তোমাৰ অসমলৈ আহিছো, অৰুণাচলত আছিলো। সেইটো কাৰণে নাজানো আৰু ভাইটি আকো বহুত ধুনীয়াকে জানে, মইহে নাজানো মানে পঢ়িব পাৰো আৰু লাহে ধিৰেকে। লিখিব নোৱাৰোগৈ, ইমানকে।
অ, ইংলিছ মিডিয়ামত পঢ়া যে সৰু পৰা।
অ', সেইটো কাৰণে ইয়াত আহি পেলাই, অ, ইয়াত আহি পেলাই, মই যেনে, তেনে মানে তোমাৰ তেজপুৰত যেতিয়া পঢ়িছিলো তেজপুৰত পঢ়োতে তোমাৰ তাত মানে, অল্টাৰনেটিভ আছিলে ন, হিন্দী, দুটা হিন্দী আৰু গল তাৰপিছত আক মই চাৰিআলি আহিলো, চাৰিআলি আহোতে, এবচৰ এইট টো, আৰু যেনে, তেনে মোক পাছ কৰাব, দেখাই, দেখাই, মই, মই কো, মোক দেখা, দেখা সিহঁতেও, আনচাৰ কেইটা দেখাই পেলায় মোক পছ কৰি দিয়ে, কেতিাবা লিখিও দিয়ে। টোমতে, অ, মেমহতে কয় তোৰ লাজ লাগা নাই, তোৰ লাজ নাই, মেম কেনেকে লাজ লাগিব, মই জানিলেহে কিবা লাজ লাগিব।
উম। জানিলেহে কৰিম, নাজানিলেতো সুধি লিখিব লাগিব।
অ। অ, লগৰ যে আমাৰ আমাৰ কেনেকৈ হৈছে মানে লগতে বহাইছে, নিজে যত, বহ বহিবলৈ দিছিলে, সটো পৰীক্ষা মানে এনেকুৱা ৱাহ এনেকুৱাও, হয় নেকি।
উম।
সেইে লগৰজনী বহাই দিছো, তম ইয়াতে বহ-বহা বুলি, তাইকোুকাই অসমীয়াাত তকে বহাই লছো বহা তুমি মই তোমাৰ লগতে বহিম। যেনে, তেনে পাছিং মাৰ্ক্স উঠালো, আমাৰ কাৰণে আকৌ অসমীয়া।
ই, কি কবা দুইটা নপঢ়িলেও নহয়।
সেইটোয়ে, এতিয়া মইোমাৰ হিন্দীটো তেনলৈকে, তাৰ পিছতো হিন্দী দু দুবছৰো নপঢ়িলোএ, এতিয়া তাৰপিছত হিন্দীতো অলপ চাগে লাগিব চাগে, তেনটো, আহি যাব আৰু কিমান এমাহ মানতে আহি যাব।
হিন্দী আছিলে মানে তোমাৰ।
আছিলে, এ, মাইল মানে হিন্দীয়ে লৈছো মই, সেইটো কাৰণে।
মই, এম, আইল বুলি ক'লে আছামিছ বুলি ধৰো আমি।
হম।
আমি হিন্দী লৈছিলা।
মই হিন্দীয়ে লৈছো, তোমাৰ।
তোমালোকৰ চব চাবজেক্ট, ইংলিছতে লিখিব লাগে অসমীয়াটোত, একো নাহে।
নাই, নাই অসমীয়াত একো নাই চব ইংলিছতে।
পাৰা ন, ইংলিছটো আমাৰ কাৰণে বহুত টানেই।
পটৰ পটৰ আহি যায় অসমীয়াতহে আৰু গোট গৰু।
এ' কি ক'বা এতিয়া ইয়াত থাকি ইংলিছো জানিব লাগিব অসমীয়াও জানিব লাগিব জানানে।
হয়। সেতোয়ে আকৌ তোমাৰ এনেকুৱা হৈ যায় ন তোমাৰ আকৌ বাহিৰত গ'লে আকৌ তোমাৰ দুইটাই লাগিব। ইংলিছ লাগিব হিন্দী লাগিব ইয়াতো কৰিলে আকতো অসমীয়াো লাগিবই তোমাৰ।
উম।
মই ক মই ইয়াত কৰিবলৈ মনেই নাই য মই অসমীয়া তাত ল'ম নো কিয় নোল এনে অসমীয়া টো লৈ ফেইল হে মাৰিব লাগিবা মই।
এইটোৱে।
বেগ লগাবতো নোৱাৰো।
নোৱাৰা নোৱাৰা বেগ লাগিলে আকৌ পইচা দিব লাগিব আকৌ পঢ়িব লাগিব।
কৃষ্ণ মোক বেগ লাগিলে আৰু মোক যে বেগ লাগিলে গুুৰ মাৰি ওলাই আহে দিব আৰু ঘৰৰ পৰা।
চিধা কথা বোলে, অ' ওলাই যাম। মোক আগতে তই যদি এইটি ফাইভৰ ওপৰত নান য পাৰ্চেনতীজ এই হাই ছেকেণ্ডাৰীত ঘৰ পৰা ওলাই দিম ভাগ্য ভাল বাছি গলো।
আহ মানে পালা।
অ' দুই পাৰচেনৰ কাৰণে বাচি গলো।
উম, নহ'লে উলিয়াই দিলে হয়।
উম
হে ছেম চবৰে ঘৰত মোৰ মাইনৰ নাই। নহয় মই ৰেগুলাৰ হে উম মানে আমাৰ জেনেৰেল ন। ত আমি মানে হে ইয়াত নাপাও জেনেৰেলৰ মানে পাৰ্চেন্টেজ বেছি
উম উম গম পাইছো।
এতিয়া অ' বি চি এছ টি এইবিলাকে পাই যায়।
মই এছ চি যে সেইটো কাৰণে পালোঁ।
পাই গৈছা। আমি এতিয়া পোৱাতো অলপ টান হৈছে চিট তো গম পাইছা।
আকৌ এচ চি হ'লেও এইবাৰ যে কাট অফ টো বহুত কম মানে দৰঙত তোমাৰ মোৰতো চ ছেকেণ্ডনত হে ওলাইছে ছেকেণ্ড লিষ্টতহে ওলাইছে। ফাৰ্ষ্ট লিষ্ট খনত তোমাৰ এইথী ছিক্স পইণ্ট জিৰো এইটত একজেক আৰু মোৰ টুৱেলভ তাৰছত ত তোাৰ এইটি ছিক্সইট জিৰ' ছিক্ ছেকেডৰিল ইমান জিৰ' পইণ্ জিৰ' টু পাৰ্চেট কমাইছে ভাবা না
উম।
কটনতো নাইনটি ফাইভ প পালে মোৰ আমাৰ স্কুলত টপাৰ নাইনটি ফ' পাইছে সাইকো লজি হুন্দ্ৰেদ পাইছে তাই স্পটত পাইছে এডমিচন।
উম।
ম হ'বা দে নপঢ়া দে মই ইয়াতে পঢ়িম আৰু দে।
কটনতটো বহুত টান আহে ন পেপাৰ?
অ আৰু কৈছে ন কটনত তুমি আকৌ গুৱাহাটী ইউনিভাৰ্চিটিত আকৌ মাৰ্কচ দিবলৈ টান পায়।
অ গুৱাহাটী ইউনিভাৰ্চিটিত কেনেকুৱা জানা নেকি?
মাৰ্ক বোৰ দিবলৈ টান পাই বোলে আৰু মানে আগতে তোমাৰ পঢ়াটো কিন্তু ভাল কিন্তু আজিকালি মানে অলপ মানে বেছি মানে এইবোৰ মানে ইলেক্যন পলিটিকেলত মানে অলপ মানে বেছি ইনভলভ হৈ গৈছে আৰু।
মানে ষ্টুডেন্টবোৰ মানে বহুত নম্বৰ কাটে ন?
অ', বহুত বেছি মানে, বহুত মানে ষ্ট্ৰিক্টলি চাই আৰু।
অকণমান ভুল হ'লেই মানে কাটি দিয়ে গোটেইটো।
অ' আকৌ শুনা না তোমালোকৰ যে এইটো কি কয় বহুতকে লিখিব লাগে ন মানে ছেৱা বৰ্ডো বহু লিখিব লাগে
এই কৈছা হেনে খুব লিখিব লাগে অ'
মই যে এতিয়া কেনেকা ম্ পাম নে নাপাম মই কেনেকে মাৰ্কছ পাম সেইটোয়ে ভাবি পোৱা নাই।
লিখিবও লাগিব তেনেকে পঢ়িব লাগিব মানে অ কম সময়ৰ ভিতৰতে তুমি অকমান লিব মানে বেছি বহলাই মানে এচ এ টাইপৰ কৰিলেও মানে নম্বৰ নিদিয়ে কাটি থৈ দিয়ে ইমান পঢ়িবলৈ ধৈৰ্য নাথা থাকে ন
উম-উম, আকৌ মানে তোমাৰ এনেকে কৈছে মোক বা এজনীয়ে আৰু বা জনী মানে বা সেইজনী বাই মানে হিষ্ট্ৰীতে মেজৰ লৈছে তাৰপিছতে বা জনীয়ে এম এ কৰি আছে ত' বা মান কৈছে কি মানে আমি কি ক সাত মকাত মকে ছয় পেজ নে সাত পেজে লিখিছে মই যে মই মৰি থাকিম অ তেওঁ কমাই তাতো ত তিনি নে চাৰিহে দিছে
কিয় দিয়ে জানা এই নম্বৰ কাটা হয় আৰু মানে সিহতে কি কয় ওপৰে - ওপৰে চাই মাজৰ খিনি নাচাই তল তলৰকন চাইে তলৰকন কিছুমানৰ ভুল হৈ যায় মাজৰখিনিত নাচায় কি লিখিছে
স মোৰ যে কি হ ভগৱান চ ভয়ে লাগিছে ম ম্ক ম্ক যদি কমকে পাছ হয় শেষ হয়
অ' এতিয়া ডিগ্ৰীটো মানে কিছুমানে ইজিত লৈ লয় ন পাছ কৰিমেই এনেকে ভাবে কিন্তু সেইয়া পিছত গৈ পেলাই মানে এৰিয়াাৰ লাগি যায়গে
অলপ মানে টাফ থাকে বুলি কয়।
মানে ফাৰ্ষ্ট চেমত ইজি থাকে যেতিয়া মানে েমিষ্টাৰ বাঢ়ি বাঢ়ি গৈ থে মে কাম গৈ থাকে মোৰ মানে বাকী কেইবষ্ট ভালে আছিল লা মে মোৰে ল পলিটিকেল চসত তাৰপিছত এতিয়া দিছো যে যোনটো পলিটিকেল চাইস এনেকা ফালি দিছো নহয় মই কৈছো কি তোমাক। চব লিখিছো ফালি দিছো পুৰাককে
তুমি এতিয়া কোনটো ছেমিষ্টাৰ।
মই লাষ্ট চেমিষ্টাৰ মোৰ হৈ গ'ল নহয় এতিয়া এম এ এণ্ট্ৰেন্ঞ্চ এক্সাম দিম তিনি তাৰিখে
ত ক'ত পঢ়িবা ক মানে এনেই কি ভাবি থৈ ছাৰ গুৱাহাটী আহে ন তুমি গুৱাহাটী বছি কথা সুধছা মই এবাৰ মোৰ মাহত আকৌ গুৱাহাটী গোতে গুৱাহালি যাব যা গাহীলৈ যাম মাহঁতে সেইোৱোনা মাৰিছ বাহিৰলৈ যামমান পাৰ বাহিৰ য এইফাল মই চি নাপ পালো যে মায়ে কৈছে যোনটো নিবিচাৰিলি তই তাতে পালি গৈ বোলে তেজপুৰত নিবিচাৰিছিলি তাতে পালি।
পোৱালি ভাল হয় উ
উম, আমাৰ ই আকৌ কি কয় আপ আপুনি বিচ নহ'ব নহয় কপালতো থাকিব লাগিব নহয়।
অ'।
দুইট কেনেকুৱা লাগি থাকে
উম, কপালত থাকিব লাগিব আজিকালি আকৌ চাকৰিও নোপোৱাতো কপালত বুইছা। পঢ়িলে নহ'ব কপালত-কপালত থাকিলে পাবা। উম, কিছুমানে জানা এম এ টো কৰি কিনেও যে হেৰি কি ছাগলী মাংস কাটি আছে।
অ' এ তোমাৰ মিলঘা হাত টো থাকিব লাগিব আৰু কপালো থাকিব লাগিব।
উম, তাকে কপাল থাকিলে তুমি পাবা নহ'লে একো দাল নোপোৱা আজিকালি চাকৰি আৰু মানে এইবিলাক পলিটিক্স হ'ল ন চবতে। নোপোৱাৰ চানচ
অ' এইটো কি কয় তিন তাৰিখে তুমি যে এটো যে দিবা এইটো কি মানে। কি হয় কেনেকা পৰীক্ষা মানে।
এম এ এণ্ট্ৰেন্স এক্সাম মানে কি এতিয়া বি এ ফাৰ্ষ্ট চেমৰ ছেমিষ্টাৰ এটা বা হাই ছেকেনদেৰী ফাৰ্ষ্টছেমিষ্টাৰ পলিটিকেল চাইেঞ্চছে। যিমান খিনি আছে মানে ছিক্সেমিষ্টাৰেব পলিটিক চ আহ। দু টাইপ হয়।
কৃষ্ণ ভগৱান মানে সেইটো তোমাৰ চাগে নিজে এপ্লাই কৰিব লাগে ন সেইটোলে।
পইচাও দিব লাগে জানা, আকৌ নাপালেতো নাপালে পইচাটো এনেই গ'ল।
এ মই কালি তোমাৰ চিউ টিৰ ৰিজাল্ট উলাইছে চিউ টিৰ ৰিজাল্ট আজিলেকে গমো নাপাও না চিউ টিৰ ৰিজাল্ট চাই চোৱা আৰু হা কি একো বুজিয়ে পোৱা নাই কি হয় জানো পাৰ্চণ্টজ কিবাক কেে মই একোৱে বুজি পোৱা নাই চাই থৈ দিছো। তাৰপিছত লগৰজনীক ফোন কৰি তো কেনেকে কি চাই মানে তাই দেলহি ইউভাৰ্চিটি বা বানাৰ ইউনিভাৰ্চিটিত পালে নযায় আৰু এনে চাই তাই কি এই মানে চ। চাবলৈও তুমি মানে পইচাটো দি পেলাই চাবা নাচাও হ'ব পইচাটো দি পেলাই চাম পাও নে নাপা সেইটো ঠিক নাই তাৰচত আকৌ এডমিশ্যন কৰিব লাগিব এনেই আৰু নাপালে।
অ' নাপালে পইচাটো এনেই।
নপঢ়ো হয় গল নপঢ়োঁ।
ত গ'ল।
ইয়াৰ এডমিছন হৈ গ'ল ইয়াতে পঢ়িম।
অ আমিও এতিয়া এডমিশ্যন ল'ব লগা হলপ পইচা দিব লাগে। পইচাটো যদি আমি যদি ছিট নাপাওঁ পইচাটো গ'ল।
হয় এতিয়া মোৰ বাৰু ভগৱানৰ কৃপাত ফ্ৰীতে এডমিছনটো হৈ গ'ল আৰু। ত' মানে তোমাৰ ফাৰ্ষ্টত শুনাছোন ফাৰ্ষ্টততে ফ্ৰীতে ফ্ৰী দিলে বাকী কেইটা চেমিষ্টাৰত দিব লাগে নে নালাগে।
তুমি তুমিতো হেৰি যদি হেৰি হয় মানে গভমেন্ট চাইডৰ যদি হয়
উম।
তেতিয়াহ'লে তুমি হেৰি কৰিবা কি পইচা দিব লাগিব কিন্তু কমকে।
তোমাৰ এইটোহে মোৰ ৰেচন কাৰ্ড দি পেলাইহে কৰা হৈছে।